হেল্ল অহ ক
অ কি কৰি আছে?
এ আছো ভাত বনাই আছো
অহ ঠিকেই আছে বাৰু নাই নাই মোৰ দেৰি আছে অ
কিয়
এই ল'ৰাক পঢ়াই আছো অলপ প্ৰেক্টিকেল দিলে এইবিলাক কৰি আছো।
বন্ধ দিয়া নাই জেনিক হেতৰ
এই এতিয়া গৰম বন্ধ নাই হেতৰ সিহঁতৰ কেতিয়াবাতে আজৰি হল হেতি গৰম বন্ধলৈ।
অ অ হেৰি এইটো কি কয় আজি দিউতি যোৱা নাই
গৈছিলো আহিলো গে গৈছিলো নাই নাই সাতটা বজাত লৰা একেবাৰে লৈ পেলাই আহিছো।
অহ অহ
টিউচনৰ পৰা
হেৰি এটা এ আমাৰ মানে মোৰ লগৰ এজনীয়ে মানে কৈছিলে কবাত আচাৰ জেলি বনোৱা ট্ৰেইনিং দিব দিয়াব
অ
কৰিবি নেকি?
অ কৰিম কিমান দিন দিনৰ দিব।
মানে কিমান দিনৰ নহয় মানে ট্ৰেইনিং দিয়াব মানে সিহঁতে শিকাব আৰু কেনেকে বনাব লাগে কি কৰিব লাগে।
সেইটোয়েটো কৈছো কিমান দিনৰ ট্ৰেইনিং দিব ট্ৰেইনিংৰো ধৰি লওক পোন্ধৰ দিন
অ পোন্ধৰ দিন পোন্ধৰ দিন বিচ উ পোন্ধৰ বিচ দিনৰ হব আৰু তাৰমানে- অ অ তাৰমানে সিহঁতে সি- এটা ৰুম ল'ব ৰুমত মানে শিকাব আৰু তাৰপিছত আচাৰ বনাব লাগে। কেনেকে এ জেলি বনাব লাগে কেনেকে চব শিকাব তাৰপিছত মদ ত ধৰ আচাৰটো বনাও ধৰ বনালেও মানে বনালেও মানে। কিয়া আৰু ঘৰত ঘৰত বনোৱাটো আৰু সিহঁতৰ বনোৱাটো মানে পাৰ্থক্য আছে ন-
উম উম উম
সেইকাৰণে মইচো যদি শিকে মানে মোক মানুহ বিলাকক গোটাই লবলৈ দিছে। আৰু কি কৰিব লাগে কি কৰিব নালাগে আচাৰটো এতিয়া আমৰ আচাৰ বা এ জলফাই আচাৰটো-
মই মই এতিয়া শুনক হা মই মানে নজনা নহয় আচাৰ বনাবলৈ ঠিক আছে জানো। মই মই আচাৰ বনাই পেলাই বিক্ৰীও কৰিছো মই বগৰী ফুলকবি পৰা ধৰি আপোনাৰ আম আমলখি, আদা, কেঁচা জলকীয়া, পকা জলকীয়া, কীয়া ভোট জলকীয়া, আপোনাৰ নহৰু আচাৰ আদাৰ আচাৰ, বাঁহৰ গাজ, এইবিলাক চব বনাইছো মই কিন্তু মানে মোৰ প্ৰফেচনেলি মানে বনাই ট্ৰেইনিংটো ল'বলৈ খুব এটা মন আছে সিহঁতৰ নিচিনাকে আমি এতিয়া মই নৰ্মেলি বনাই মই বিক্ৰীও কৰিছো আগতে নকৰাও নহয় আৰু মই এতিয়া। ম দহ বিচ কেজি মান আম আনি থোৱাই আছে নিমখত দি পেলাই হে কৰা সেইখিনি মোৰ বনাবলৈ আছেই বাৰু-
উম
গাড়ী হেৰি কৰি থোৱা আছে। কিন্তু মোৰ সেই তেনেকে মানে শিকিবলৈ মন আছে চাৰ্টিফিকেট দিব নে-
দিব চাগে বনাবলৈ মই জানো বনাবলৈ মইয়ো নজনা নহয় জলকীয়া আচাৰটো জানো ধৰ বা এতিয়া ফুলকবি, আকৌ এই যে উ মটৰটো যে গ্ৰীণ মটৰটো যে
উম
অ সেয়া দিও বনাবি গ্ৰীণ মটৰটো যে এই যে কেঁচাটো দেই এইটো মানে শুকানটো নহয়। কেঁচাটোয়ে, ফুলকবিয়ে, অ বনাব পাৰি তেনেকে তাৰপিছত তাকোটো জেলি বনোৱাটো ধৰ যে অ তিতা কেৰেলাতো গুটি খিনি উলিয়াই দিব লাগিব তাৰপিছত আ আকৌ জেলি বনোৱাটো হ'ল তো কৰৰ্দৈ জেলি টেঙা গুটিটো যে
উম আমাৰপিনে এইপিনে বাৰু সেইটো টেঙা বুলি কয় আমাৰ তাত টেঙা মৰা বুলি কয়
অ টেঙা মৰা পাতো টেঙা মাৰ পাতটো যে অ গুটিটো যে গুটিটো উলিয়াই পেলাই সেইটো সেইটো আচাৰ জেলি কৰে জেলি কৰিলে অকল আমাৰ ধৰা মানুহবিলাকে জেলি হোদাই বনাইছে একো নিদিয়ে একো নিদিয়ে নকৰে তেনেকে বনাই তাত চব লাগিব হয় নে চব দি কৰি বনাব লাগিব তেতিয়া বস্তুতটো বেয়া নহয় এতিয়া কিছুমানে বনাই দুদিনৰ পাছত বেয়া হৈ যায় তেনেকে বেয়া হোৱাকো বনাব না তাত চব বস্তু দিব লাগিব তাৰ মচলা পাঁচফোৰণ দিব লাগিব তাৰপিছত ভিনেগাৰ দিব লাগিব ভিনেগাৰ টো দিলে বস্তুটো বেয়া হৈ নাযায় ভিনেগাৰটো দিবই লাগিব ত জেলিতে হওক বা আচাৰতে হওক। ভনেগাই দিবই লাগিব ভিনেগাৰ নিদিলে
উম
ভিনেগাৰ নিদিলে আচাৰ বেয়া হৈ যায়। আচাৰ হওক যদি হওক। অ' ভিনেগাৰ দিলে মানে বস্তটো ভাল হ'ব কাৰণে থৈ দিয়ে আৰু যেতিয়া জল
আমৰ পাৰি জেলি বনাব। উম' আমৰ জেলি পাৰি। অ' সেইটো টেঙাটোৰ পাৰি, কৰ্দৈ পাৰি, জলফাইৰ পাৰি, বগৰীৰ পাৰি বগৰীটো খালি গুৰি কৰি ল'ব লাগে আৰু অকণ মানে ছাল টাইপৰ হয় ন বস্তুটো।
আকৌ এতিয়া এইটো যে হেৰিটো যে সেই কৰৰ্দৈটোজে, কৰৰ্দৈটো কাটি কাটি টুকুৰা কৰি সিজাব লাগিব। সিজাই তাৰ পানীত যোনটো হেৰি সিজাই পেলাই যোনটো পানী ওলাই সেই অ'যোনটো সিজাই পানীটো ওলাই যে সেই পানীটোৱেহে জেলি বনাই। সীতাটো পেলাই দিয়াতো সীতাটো পেলাই দিয়েতো
উম' নহয়, নহয় হেৰিও কৰা কিছু মানে ধৰি লওক, অকল পানীতও নহয় তাৰমানে তাৰো ছালটোত তোমাৰ ৰসটো হৈ পেলাই পানীতটো ওলাই নাহে কিছুমানে স্কিম দিয়ে। নহয়, নহয় স্কিম দিয়ে, স্কিম মানে আপোনাৰ ভ যেনাকা বস্ত বনাও সেনেকে ধৰিলৌক মম যেনেকে বনাই স্কীম দি পেলাই আপোনাৰ ধৰি লওঁক, অকণমান হেৰি কৰিব মিক্সি ত মাৰিব মাৰি পেলাই পোৰা ৰখ তো আপোনাৰ চেক নিত চেকি-চেকি উলিয়াব। একদম হেৰি ৰ ওপৰৰ হেৰি ৰসটো পেলাই দিব, সেইখিনি একদম হেৰি কৰি-কৰি চেনি দিব লাগিব পাতটো মিলাই। পেলাই তাৰ পাছত সেই যেতিয়া আঠাটো হেৰি হ'ব তাত নিমখ অকমানো দিব লাগিব। আকৌ তাৰ লগত আপোনাৰ তেল মৰা নিচিনাকে অকমান তেলৰ তেল দিব লাগিব, তাত মিঠি গুটি বা প পূৰন বা কিছুমানে কালাজীৰা দি শুকান জ্বলকিয়া দুটা দিব লাগিব। টেষ্ট এটা আহিব লাগিব নহ ধুনিয়া। লাষ্ট মৌমেণ্টত আপ আপোনাৰ ভিনেগাৰ দিব। কিন্তু, প্ৰফেচনেলি মানে শিকিব মন এটা আছে আছেটো।
আকৌ তোৰ এতিয়া জলকীয়াটো যে, জলেকীয়া দুটা হেৰি জেলেকীয়া দুটা এনেকে আনি পেলাই মই, মই সেইটো অলপ জানো আৰু ধৰ জলকীয়াটো আনি কৈ ধুনীয়াকৈ পানীটো শুকুৱাই দিলো। শুকুৱাই দিলেতো গৰম পানীত যে ইয়াত পানীত যে নিমখ দি
উ।
পানীত নিমখ, নিমখ পানীত জিকাই থব লাগিব ৰাতি। নিমখ পানী জিকাই থৈ দিলে ধৰ ৰাতি, ৰাতি নিমখ পানী জিকাই থৈ ৰাতিপুৱা টুকি পেলাই সেইটো কাটি-কাটি-কাটি-কাটি শুকোৱাই দিম। শুকুৱাই পেলাই সৰিয়হটোৱে আৰু হেৰিয়ে মছলা-চছলা সানি মানে জলকীয়াখিনিৰ লগত ৰ'দত দি ভিলে তেল অলপ দি পেলাই ভৰাই থৈলে হ'ল। সেইটো তাত ভিনেগাৰ দিলে কি মছ
উম, মইতো সেনেকে নবনাওঁ বাৰু, মই একো নিমখ-চিমখ নিদো। আনি পেলাই বজাৰৰ পৰা ভালকে খচি-খচি ধোও। তাৰ পাছত পানী নোহোৱালৈকে কাপ কাপোৰ এখন কটন কাপোৰ মোৰ মানে এই হেৰি কাপোৰযোৰ যে আপোনাৰ মানে আগতে লেপৰ ৱাৰ বিলাক যে সেনেকুৱা কাপোৰ দি পুৰা মুচো। মুচি পেলাই আপোনাৰ অ' মুচি পেলাই ফেনৰ হাৱাত খুব বেছি আধা ঘণ্টা, পঞ্চল্লিছ মিনিট দি থওঁ। তা পৰা টুকুৰা-টুকুৰকে কাটিলো। কাটি কাটি পেলাই আপোনাৰ পোন্ধৰ মিনিট মান দিও। তেতিয়া মানে কে কাটাৰ পিছত এ কেচা পানী ওলাই সেই পানীটো মানে ভ হাৱাত মানে বা ৰ'দত দিলে ৰ'দত দিয়ে কিছুমানে। মইতো ৰ'দত নিদিয়াকে বনাওঁ। তাৰ পৰা সৰিয়হ দি অলপ বেছিকে। তাৰপৰা মচলাখিনি বহুতখিনি কিবা কিবি বাৰু জিৰা, ধনিয়া পা ধৰি আঠবনৰ পৰা ধৰি কালাজিৰা পৰা ধৰি জালুকৰ পৰা ধৰি চফ পা ধৰি বহুত লাগে। তাপৰা তেল দিলো। তেল গৰম কৰিলো, তাৰপৰা মছলাখিনি মিলালো। তেলটো গৰম-গৰম ঢালি দিলো কি ম মজা লাগে খাব আৰু। আকৌ মই প্ৰায় নহৰুতো দিওঁ বাৰু নহৰু সিফালে অকন ভাজি দিওঁ তেলত। আ নহয়-নহয় জলকীয়া লগত নহৰুটো দি দিলে ফ্লেভাৰ টো ভাল লাগে।
নহয় আকৌ এক্সট্ৰাকৈ আকৌ তাৰমানে নহৰুৱে, জলকীয়াই যে বনাই যে সৰিয়হ হেৰি সৰিয়হ নিদিয়া কৈ থয় কিন্তু গুন্ধ এটা ওলায়। মই গুন্ধটো ইমান পচন্দ নকৰো, কিন্তু খাই ভাল লাগে। গুন্ধটো মই পচন্দ নকৰো। আমাৰ ইহঁতে মাকে বনাই পেলাই দিছিলে নহৰু আচাৰ। নহৰু আচাৰ দি পঠিয়াইছিলে। তাৰপিছত আমাৰ মন আহ নহৰু আচাৰটো আকৌ খাবলে পটকতে ভয় লাগে। কিয় জান? প্ৰেচাৰ-চেচাৰ থাকিলেও প্ৰেছাৰটো একদম নৰ্মেল হৈ দিগদাৰ হ'ব ন? অ সেইকাৰণে মই নহৰু আচাৰটো মই বেছি নাখালো মানে এৰি টেষ্ট খাই চালো আৰু তাৰ পিছত মই নাখালো, কাৰণ প্ৰেচাৰটো যদি ল' মাৰি দিয়ে তে আকৌ দিগদাৰ হব। আজি সিহঁতে খাই শেষ কৰিলে। মানে মাকে বনাই দিছিলে আচাৰ এনেকে জলফাই আচাৰ, তাৰ পিছত নহৰু আচাৰ, জলকীয়া আচাৰ, জলকীয়া আচাৰ আছে বঙালী জলকীয়াটোযে। সেইটো জলকীয়া আচাৰ কৰি পেলাই দি পঠিয়াইছে। মই-মই তেনেকে শিকা-শিকাত মানে মই নিজৰ ঘৰতে শিকা বাৰু। বাহিৰত তেনেকে শিকি পোৱা নাই। বাহিৰত শিকিলে বাৰু নিজৰ কাম এটা হয় ন?
উম, মইয়ো মানে সেই আমাৰ মাহঁতে, উম মই মাহঁতে খুব বনাই যে সেনেকেতো শিকা। আৰু আজিকালি ইউটিউবত পায়ে যায় না সেনেকেই শিকা এইটো
তই এতিয়া মেচিনটো শিকিলি মেচিনটো শিকাৰ চাৰ্টিফিকেট এখন বিচাৰ থাকিলে ভাল তই কেতিয়াবা ক'বাত দোকান এখন যদি খুলিম বুলি ক'লেও খুলিব পাৰ। যুজ, জুজ এটা বনাবলৈ শিকিলি ধৰ। তাতো চাৰ্টিফিকেট দৰকাৰ হল। চাৰটিফিকেটখন পালে ভাল। আচাৰ বনোৱা তই ধৰ তেনেকে পালে ভাল। কেতিয়াবা ক'বা ৰুম এটা লৈ পেলাই বনাই পেলাই বোলে মই আচাৰ বনাও বা মই যুজ বনাও বা তেনেকে এখন চাৰ্টিফিকেট হ'লে তই ৰুম এটা খুলি দিব পাৰি। তোৰ চাৰ্টিফিকেটখনৰ মতে মানে মানুহ যাব ত‌ই শিকাবলৈ বিচাৰিলে মানুহ গল ধৰ তেনেকে পাৰি। এনেদৰে তই ঘৰত বনাই শিকি পিছত বা তেনেকে কৰিছ তেনেকুৱাত মানে মানুহ ইমান যাবলৈ নিবিচাৰে, নহয়নে? এতিয়া কাত কাঠফুলা টেইনিংটো। কাঠফুলাটো-কাঠফুলাটো ত‌ই ঘৰত বনাওঁ বুলি ক'লে তই বনাব কিন্তু সেইটো কি সেইটো এটা মানে হেৰি তই ট্ৰেইনিং মাৰিবই লাগিব, শিকিবই লাগিব। সেইটো শিকিব লাগিব। অ কেনেকে বনাই, কি কথা। কাঠফুলাটো কেনেকে তই বনালি ধৰ কেনেকে কি কৰিলি? কেনেকে কৰিব লাগিব সেইটো চব জানিব লাগিব। কিন্তু সেইটোও ট্ৰেইনিং মাৰি থৈছো সেইটোও ট্ৰেইনিং মাৰি থৈছোঁ।
উম-উম জেগা লাগে ভালকে। জেগা লাগে অ ধৰি লওক এটা ৰুম পুৰা কভাৰ কৰিব পৰা লাগিব মানে সৰু ৰুম, নহয় আকৌ ডাঙৰ ৰুম এটা লাগিব। যাতে আপুনি চিলিণ্ডাৰখিনি থব পাৰে ওলোমাই ওলোমাই উম
খেৰখিনি ত‌ই ধুনীয়াকৈ একেবাৰে গৰম পানীত ধুই চাফা কৰি সেইখিনি সিজাই চাফা কৰি থব লাগিব থৈ তাক কাটি-কাটি ত পলথিনত-পলথিনত থৈ ত‌ই শুকুৱাই পেলাই পলথিনত ভৰালি পলিথিনত ভৰাই এটা-এটা ষ্টেপ দিলি অ এটা ষ্টেপ দিলি তাত গুটি দিলি তাক আকৌ এটা ষ্টেপ দিলি গুঠি দিলি তেনেকে পলিথিনটো ত‌ই দুটা তিনিটা ষ্টেপ দি পলিথিনটো বান্ধি টা ফুটা ফুটা কৰি দিব লাগিব ফুটা ফুটা কৰি দি তই থৈ দিয়ে কিন্তু লেতেৰা জেগাত সেইটো বিষাক্ত হৈ যাব লেতেৰা‌ জেগাত দিব নোৱাৰ লেতেৰা জেগাত। এ ভাল চাফ চিকুণ জগা মই তেনেকেই দ দিপুতীয়া মানুহৰ ঘৰত দেখিছো কি ধুনীয়া এটা ম মস্ত ৰুম বনাই দিছে মানে মানুহে স ট্ৰেইনিং দিয়াই মানুহটো ট্ৰেইনিং দিয়াই ট্ৰেইনিঙত তাৰমানে সে দেখাই মানে বহুত মানুহ যায় তেনেকে মানুহ যে তিনিজনী দিয়াই মানে শিকায়ো তাই যাই মস্ত ৰুম এটা বনাইছে বনাই তাত মানে চব একেবাৰে বস্তু বনাই। বনাই বনাই থৈ দিছে কি ধুনীয়াকৈ থৈছে কিন্তু লেতেৰা পেটেৰা জেগাত লেতেৰা পেতেৰা কৰিলে মানে তো বস্তু বস্তুটো খাবলৈ খাব খাই দিলেটো শেষ আৰু এনেকে বস্তু বনোৱা শিক
উম মই নহৰু দহ কেজি মান হ'ব হেৰিয়ত বেছি চৰিয়াত মানুহ আগত খেতি কৰে মানে মানুহজনৰ লগৰ তাৰ পিছতে কৈ থোৱাই আছে আনিবলৈ যোৱা নাই। নহৰু বিলাক গুচাবলে বহুত টাইম লাগে অ।
তই নহৰু তো কাম এটা কৰিবি নহৰুটো গুচাবলৈ তই অলপ প্ৰব্লেম পালে কি কৰিবি জান নহৰু নিজে পানী জিকাই দিবি।
তেনেকে থওঁ তথাপিও টাইম লাগে থৰি ওলাই যাব নিজে নিজে।
নহয় পানীত জিকাই দিলে যে তই পানীত গুচাই দি ওপৰৰ বাকলিটো গুচাই পানীত ভৰাই দিবি চে এনেকে চেপি দিলে গুঠিটো ওলাই যায়।
এই নহয় যেতিয়া পানীটো সোমাই যায় যে নহৰু খিনি বেয়া হৈ যায় সোনকালে যিমান শুকোৱালে ভিতৰৰ পানীতো নোলায়। এইটো কেঁচা পানী আৰু নহৰু। পানীতো দুটা ডিফাৰেঞ্চ না আৰু নহৰুতো পানী খোৱা বস্তু না মেইন কথা ক'লে সেইটো
সেইটো বাৰু হয় মানে হেৰি এ গুচাই থাকিবলৈ এলাহ লাগে নহয়।
উম পাঁচ কেজি দহ কেজি ধেমালি নেকি দহ কেজি কৰি থোৱা আছে বাৰু। আনিবলৈ যোৱাই নাই ভাই। দুই তিনি কেজি মান এনেই দিব বাৰু। উম আহিব আপুনি এদিন হেৰি মই আনি অনা আনিব যোৱাই নাই বাৰু এতিয়ালৈকে দুই তিনি কেজি মান এনি দিম বুলি কৈছে। চাবা আমাৰ জনৰ লগৰ যে আমাৰ জনে সিহতৰ ঘৰতে খেতি কৰে দেউতাকে কৰে তাৰ পিছতে ব সেইখিনি আৰু পইচা সিমানখিনি নো কত এনেই দিব ন বাকীখিনি পইচা দিম। কৈ থৈছো মই এই চিচাৰৰ বৈয়াম অলপ আনিবলৈ যাব লাগে টাউনত বোলে আশী টাউনত ডাঙৰ ডাঙৰ বৈয়াম। পায়।
এই বিজে ভডাৰটো পাই।
বিজয় সন্দা পাই নেকি।
অঅ চিচা বয় মই অ চিচাৰ বয়ামটো বিজয় ভেন্দাৰতে পাই মই বিজয়